হেল্ল'
হেল্ল'
অ মোৰ মাতটো শুনা পাইছা
হেল্ল'
অ মাতটো শুনা পাইছানে মোৰ
পাইছোঁ তুমি
অ তাকে কি কৰি আছা এতিয়া
মই এয়া আছো এনে বহি আছো তুমি
অ অ
আহ এয়া বহি আছো বহি আছো বহি আছো তুমি
অ এ মই এনে শুই আছো অকমান হেই নহয়
তাকেহে
কি কোৱাচোন তোমাৰ
এয়া খবৰ ভালে তোমাৰ
ভাল ভাল মাহঁত বহুত দিন খবৰ লোৱায় নাই নহয় মাহঁত
তাক তাকে হে মও ল'বলৈ সময় পোৱা নাই মানে মানে
তাকে তাকে আমাৰ মাহঁতৰ ভালেই ভালেই তোমালোক কৰ মাহঁত ভালনে
মাহঁত ত ভাল, ভাল। অ আছে, আছে, ভালে।
অ।
বাকী ভাত পানী খালা নে কি? হা?
তুমি খালা নাই ভাত?
মই ভাত তোমাৰ খোৱা নাই, ৰাতিপুৱা এ ভাত মানে পৰঠা খালোঁ।
অ'। তাকে ভালে কৰিলা। তুমি কি শুই আছা নে কি এতিয়া? এইয়া এনেই বিচনাতে অকমান। শুই আছো। তাকে হেৰি নহয়। তুমি ডাঙ মই কি হ'ম বুলি ভাবিছা?
ডাঙৰ হয়? অ হ ঠাত মনত পৰিলে যে তোমাৰ কিবা।
এ নহয় নাই নাই। এনেই সুধিলো আৰু। তাকে আজিকালি মানে কি বহুত। বহুতে একো নাভাবেই যে। তাৰ আকৌ কিছুমান কিছুমানৰ ধৰা সৰুৰ পৰাই ভাবি থয় বোলে মই ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম তেনেকে। তাকে তুমি কি ভাবিছা বা এতিয়া?
বৰ মানে কি হয় গম পোৱা নাই কথাটো।
অ, অ। কোৱাচোন।
এনে ঘপককে সুধি দিলে মানে তোমাৰ মোৰ প্ৰব্লেম এটা হৈ যায়।
অ, কনফিউচ হৈ যায়।
অ, অ এনে কি কনফিউজ মানে কনফিউজ নহয়, একচুৱেলী সেইটো কনফিউজ হবলগীয়া নাই, যে নিজৰ লক্ষ্যটো নিজৰ লক্ষ্যটো যদি স্থিৰ কৰি থোৱা আছে এইডোখন সেইটো ক্ষেত্ৰত কনফিউজ হ'বলগীয়া কি আছে হয়নে।
হয় হয়।
যে এটা লক্ষ্যৰে আগ ৰাখিব নোৱাৰি ফাষ্ট পকেটত।
অঁ, সেইটো সেইটো হয় আচলতে মানুহৰ দুটা দুটা লক্ষ্য আচলতে থাকিব লাগে গম পাইছা নাই।
হয় হয় নহয় মানে কি হয় তোমাৰ। তুমি হ'বলৈ বিচৰাটো মানে বেলেগ আৰু তুমি হ'ব পৰাটো বেলেগ গম পাইছা নে। তুমি কি হ'ব পাৰিবা তুমি জানা আৰু তুমি কি হ'ব বিচাৰা তুমি সেইটো নাজানা, প্ৰথম কথা, মই এটা ফিলচফিৰ দিশে আগবাঢ়ি আছো কথাটো মই অলপ ফিলচপিকেলি অলপ বিশ্লেষণ কৰিব বিচাৰিছো কথাটো।
গতিকে সেই ক্ষেত্ৰখনত মানে মই জীৱনত অক্ষ কথা যদি চাবলৈ যাওঁ তেনেহলে আ তেনেহলে কি হ'ব মোৰ অনুসৰি আমি সেই ক্ষেত্ৰত নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আমি জানিব লাগিব আমি কোন কোন ক্ষেত্ৰত প্ৰথম কথা ভাল।
ভাল ভাল হয়।
আমাৰ গুপ্ত যিটো প্ৰতিভা বা গুপ্ত যিসমূহ চেতনা সেই চেতনাসমূহ জাগ্ৰত কৰি তুলিব লাগিব বা আমি সেই বস্তু ক্ষেতত ট্ৰাই কৰি চাব লাগিব। যেতিয়া গম পোৱা যাব যে আমি এই ক্ষেত্ৰখনত
হয় হয়।
গতিকে তাৰ বাবে কি কৰিব লাগিব
হয় কোৱাচোন।
তাৰ বাবে আমি প্ৰত্যেকটো কাম কৰি চাব লাগিব।
হয়।
হয় সেই ক্ষেত্ৰত কোনবা-কোনোবাই ধৰা এতিয়া বিফল হ'ম বুলি কিছুমানে ভাৱে
উম
বা বা ভয় কৰে সেই ক্ষেত্ৰত বিফলতা একদম এটা ডাঙৰ মিথ যে বিফলতাক লৈ যিসকলে ভয় কৰে
হয় হয় হয় এই কি হ গম পাইছা নাই এতিয়া তুমি যে ক'লো আমি অ হয় আমি আচলতে কোনটো কামৰ বাবে আমি পাৰফেক্ট্ৰত হয় নহয় আমি সেই কামটো আ আচলতে বি বিচাৰিব আচলতে জানিব লাগে হয় নে নহয় প্ৰতিভাবিলাক আমি অহ প্ৰতি অ প্ৰতিভাবিলাক আমি বিচাৰি বিচাৰিব জানিব লাগে হয় নে নহয় এতিয়া এতিয়া কি হয় অ প্ৰত্যেকটো কামটো কৰিবই লাগিব মানে কি এতিয়া চাবা হা আমাৰ আচলতে আমাৰ দেশ দেশখন আচলতে মানুহ বিলাকে সেইবিলাক প্ৰতিভা আমাৰ কাৰ কি প্ৰতিভা আছে সেইটো চাবলৈ নাযায় গম পাইছা নাই কিন্তু বেলেগ বেলেগ দেশত কি হয় গম পাইছা নাই বেলেগ দেশত তোমাৰ সৰু পৰাই মানে চাব মানে ই কোনটো কামত ভাল বোলে চুইমিং কৰিব পাৰে সাত যদি সাঁতুৰিব পাৰে যদি ভালকৈ পঢ়িব পাৰে আকৌ কিছুমানে আকৌ যদি অ ফাইটিং ফাইটিং স্কিলটো ভাল আকৌ কিছু কিছুমানৰ এনেকোৱা ধৰণৰ ধৰা কথা কোৱা স্কিল ভাল সেইবিলাক আচলতে যিবিলাক প্ৰতিভা থাকে সেইবিলাক মানে চবেই চবই বেলেগ বেলেগ প্ৰতিভা থাকে গম পাইছা নাই সেই প্ৰতিভাটো আচলতে সৰুতেই বিচাৰি উলিয়ালে
হয় হয় মানে আহ সেই ক্ষেত্ৰত
অ যিটো কামত ভাল সেই কামত আকৌ সৰুৰ পৰাই সিহতক ট্ৰেইনিং দি অহা হয় গম পাইছ নে যাৰ ফলত কি হয় সিহঁতি অতি সোনকালে সিহঁতৰ যি প্ৰতিভা সেই প্ৰতিভাটো আচলতে বিকাশ পায় তাৰ লগতে অ তাৰ লগতে সিহঁতি আচলতে জীৱনত পুতু কে আগবাঢ়ি যাব পুৰুষকে আগবাঢ়ি যাব পাৰে গমপাইছা নাই কিন্তু কিন্তু আমাৰ মানে অ আমাৰ ভাৰতত আছে আচলতে সেইটো তেনেকোৱা নহয় আচলতে
হয় হয় তেতিয়া সেই ক্ষেতত হয়তো আম কোনবাখিন হয় কোনোবাখিনিত আমাৰ চিষ্টেমৰ কোনোবা খিনি নি হয় কোনবা ভুল আছে মানে সংশোধন শোধন কৰাৰ প্ৰয়োজনীয়তা আছে
আছে নিশ্চয় আছে নিশ্চয়
আছে আছে আছে নিশ্চয় আছে মানে সেইখিনি আমিয়ে কৰিব লাগিব কৰাতোতো আমিয়ে কৰিব লাগিব হয় আমিয়ে লাগিব কাৰণ বেলেগতো কোনো থাকে যে, কৰাপশ্বন কৰিব লাগিব বুলি
হয়! হয়!
খিনি যদি তুমি চাবলৈ যোৱা। গৰু এটাকতো আমি গছত উঠিবলৈ দিলে নোবাৰে ন!
নোৱাৰে, নোৱাৰে, নিশ্চয়।
চ' প্ৰত্যেকৰে এবিলিটি বেলেগ, প্ৰত্যেকৰে ধৰ্ম চেতনা বেলেগ, চিন্তা আ বেলেগ। গতিকে চবেই চব কামৰ লগত এফৰ্ডেবল নহয়, বোলে সেই ক্ষেত্ৰত চোৱা, সেই ক্ষেত্ৰত এতিয়া মই যদি কওঁ তোমাক ইডুকেছনৰ লগ যদি কওঁ প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে পঢ়িব নালাগে, যোন ল'ৰা ছোৱালী য'ত ভাল সেই ক্ষেত্ৰত মই যদি চলৈ যাওঁ, সেই ক্ষেত্ৰত মোৰ কিন্তু এটা ধাৰণা ভুল হ'ব, কি গম পাইছা নাই?
হয়!
যে, অ' যি আমি, যি ফিল্ডতে নাযাওঁ, প্ৰত্যেক টো ফিল্ডৰে ফাণ্ডামেণ্টেল মানে একদম প্ৰাথমিক ক্ষেত্ৰৰ কিন্তু পঢ়া শুনাটো লাগিবই কিন্তু, তুমি চাবলৈ যোৱা যিকোনো ক্ষেত্ৰতেই হওক।
কথা নাই, আচলতে এই প্ৰাথমিক শিক্ষাটো আচলতে, সকলোৱে প্ৰয়োজন, গম পাইছা নাই? সেইটো নহ'লে আমি, অ' সেইটো নহ'লে টো আমি একোৱে কৰিব নোৱাৰিম জীৱনত।
সেইটো, সেইটো খেতিৰ কথায়ে ক'ব বিচাৰিছো যে মই অ' কথাটো কৈছো যে তোমাক যে প্ৰত্যেকটো ফিল্ডত, আমি যি ফিল্ডতে নাজাও যাওঁ বা এডুকেশ্যনৰ বাহিৰৰ ফিল্ডতে যাওঁ, কিন্তু তাৰ প্ৰাথমিক বা ফাণ্ডামেণ্টেল যিটো ইডুকেশ্যন, সেই ইডুকেশ্যনটো তোমাক লাগিবই। কাৰণ কি হয় এই ফাণ্ডামেণ্টেল এডুকেশ্যন বা প্ৰাথমিক শিক্ষাটোৱে কি কৰে, যে আমাৰ, প্ৰথম কথা আমাৰ ধ্যান ধাৰণা, নিজৰ দৃষ্টিশক, জ্ঞান শক্তি, মানে চাক্ষু চকুটো খোলাত মানে সহায় কৰে, প্ৰথম কথা। এটা নিজৰ চিন্তা চিন্তা কৰাত সহায় কৰে। গতিকে তুমি গতিকে যো যিটো শিক্ষাৰ দ্বাৰা তুমি প্ৰথমতে নিজৰ আত্ম জ্ঞান উপলব্ধি কৰিব পাৰিবা সেই সেই শিক্ষাটো নহ'লে তুমি অবিয়েছলি বেলেগ ফিল্ডত যাব নোৱাৰা
হয় হয়
হয় গতিকে সেই ক্ষেত্ৰত মই কৈছোঁ যে অলৰেডী তোমাক কৈছোঁ যে লক্ষ্যৰ ক্ষেত্ৰত আমি একচুৱেলি এটা প্ৰপাৰ এটা প্লেন বনাব লাগে সেই ক্ষেত্ৰত হয় হয় কাৰণ কাৰণ চোৱা এতিয়া এটা সৰু ছাত্ৰ এজন মানে সৰুতেই ছাত্ৰ এজনক যেতিয়া ক্লাছ টু থিত পঢ়ি থকা হয় তেতিয়া যদি সোধা হয় তুমি কি হবা সি যেতিয়া ক'ব মই পাইলট হম মই আমুক হ'ল মই তামোক হম প্ৰথম কথা সি এতিয়ালে কে গোটেই কাহিনী টো গমে পোৱা নাই
গমেই পোৱা নাই হয় হয়
তোমাৰ তাত কিবা বাজি আছে নি বাৰু
হয় হয় আপুনি ক'ব পাৰে ক'ব পাৰে মানে এই এইফালে মানে আমাৰ এইফালে গাড়ী মটৰ আছে যে তাকে তাৰ তাৰ চাউন আহিছে চাগে
হয় হয় মানে কি হয় প্ৰত্যেক ক্ষেত্ৰ অ মই কি কৈছিলো সেইখিনি কথা কৈ আছিলো ন প্ৰত্যেক ক্ষনতে সিয় যিজন ছাত্ৰ ছাত্ৰী য়ে গম নাপাই যে এজন পাইলট হ'বৰ বাবে কিহৰ প্ৰয়োজনীয়তা আছে কি পঢ়াৰ প্ৰয়োজনীয়তা আছে সেই ক্ষেত্ৰত কেৱল অকল ইউনিফৰ্মযোৰ দেখ খিয়ে আমি অনুপ্ৰেৰণা টো লাভ কৰিলে মোৰ মতে নহ'ব কাৰণ তাৰ বিষয়ে যেতিয়া আমি বেছিকে জানিবলে ল'ম তেতিয়াহে তাৰ আচলতে ৰহস্যটো ফাদিল হোৱা দেখা পোৱা যায়
হয় হয়
গতিকে আপ মানে তু
হয়
গতিকে সেইটোৱে কথাটো যে মই লক্ষ্য কথা ক'লো যে মই এটা বি বিচাৰ কৰোঁ যে তুমি যিখিনি হ'ব বিচাৰা এখন লিচ বনোৱা তাৰে ভিতৰত
হয় হয় আমি অ আমি আচলতে জান দ লাগিব আমি কোন খিনিক কামত আচলতে আমি পাৰ্গত
হয় হয় হয়
হয়য় নহয় সেইখিনি সেইখিনি কামৰওপৰত আমি আচলতে আমি গুৰুত্বটো অকণ বেছি দিব লাগে অন্য কামতকৈ অ আমি চাব লাগিব আমি কোনখিনি কাম আমি ভালকৈ কৰিব পাৰো আমাৰ আকৌ নিজৰে চাবাচোন কিছুমান কামৰ প্ৰতি অ নিজৰে আগ্ৰহটো আচলতে ঘপককে বেছি হয় যাবাচোন চাবাচোন কিছুমান কিছুমান কামত গতিকে সেইবিলাকো কিছুমান ইংগিত হব পাৰে হয়ে নহয় আমাৰ প্ৰতিভা লুকাই থকা প্ৰতিভা এইেইসমূহ চিনাক্ত কৰাত সেইবিলাকো কিছুমান ইংগিত হ'ব পাৰে গতিকে আমি সেইবিলাক
হ সেই সেইটো সেইটো সেইটো সেইটো সেইটোোৱে সেইটো সেই আলোচনা চবৰ মাজত লাগে মই বিশ্বাস কৰো প্ৰত্যয়েক দিনে প্ৰত্যেক দিনে নিজৰ সপোনৰ দিশ সেয় কমচে কম ছামথিং বেটাৰ হোৱাটো ছামথিং বেটাৰ হোৱাটো দৰকাৰ ত বহত বিশ্বাস কৰোঁ
নিশ্চয় নিশ্চয়
আপুনিন্ত কক প মই স্পষ্টভাৱে তাৰ সম্পূৰ্ণৰূপে এনচাৰটো দিব নোৱাৰো কিন্তু মই তাৰ সামগ্ৰিভাৱে বিশ্লেষণ কৰি তাৰ এনঞ্চাৰ দিছো আশা কৰিছোঁ তুমি তাৰ কথাটো বুজি পাইছা।
পাইছো পাইছো নিশ্চয়। অ গতিকে হয় হয় তাকে তাকে বহুত দেৰি পাতিলো বাৰু তাকে। তেতিয়া ৰাখিছো আৰু।
অ বাৰু বাৰু হ
অ' অ' পাৰে পাৰে।